হেল্ল' কি খবৰ। মোৰো মোৰো ভালেই দিয়া।
অ' অ' অ'
অ'অ' আজি চাত ৰ ওপৰত পাতো ব'লা, অ' অ' পিছে চাট কিহেৰে বনাই জানা নেকি।
চাত তোমাৰ চিত চেতি বনাব পাৰি, তাৰ পিছতে নেমু যে থাকে নেমু, নেমুদিও বনাব পাৰি তাত তাৰ পিছত, অ' কি ক'য় ফুচকা দিও বনাব পাৰি গোটেই দিও বনাব পাৰি সেনেকে
অ' এনে হেৰি চাটৰ ৰেচিপ বিলাক কৈ যোৱাচোন কেনেকে কি বনাব পাৰি।
অ' চাতৰ ৰেচিপি, তুমি যদি চিপ চাত বনোৱা, তুমি চিপ মানে জ্বলা চিপছ বহুত পেকেট লৈ আহিব লাগিব চিপছটো লাগিবই, চিপছ তুমি আনিবা কেই পেকেট মান টেৰেমেৰে আনিবা ভোট কাৰ কিবা কিবি আৰু লেইজ ছ লৈ আহিবা, তাৰপিছত চিপছ অনাৰ পিছত চিপছ লাগিব তাৰপিছত মেয়নিছ লাগিব তুমি কি কৰিব চিপছবোৰ গুৰা কৰি ল'বা হাঁ, গুৰা মানে কি কয় গু়ৰা মানে সৰু সৰুকে পিচ কৰি ভাঙি ল'বা, ভাঙাৰ ছত তুমি চিপছৰ ওপৰত মেয়নিচ ঢালিবা হাঁ একদম পুৰা মেয়নিছ ঢালিবা, তাৰ পিছতে সৰু সৰুকে পিয়াজ কাটি ল'বা
আহ
জলকীয়া কাটিবা ত তাৰ ওপৰতে ৰেড চিলি পাউদাৰ দিবা তাতে তাৰ উপৰতে ক্ৰীম দিবা এই যে ফ্ৰেছ ক্ৰীম
ফ্ৰেছ ফ্ৰেছ ক্ৰীম
আমুলৰ যে ফ্ৰেছ ক্ৰীম অ' সেইটোত ফ্ৰেছ ক্ৰীম আনিবা তাৰপিছত এটা সানিবা, তাৰপিছত তোমাৰ চিপ চাট ৰেডি আৰু তুমি যদি ভাল পোৱা তুমি যদি নেমু টেঙা দিব খোজা নেমু টেঙাও দিব পাৰা
অ' আৰু যাৰ মেয়নিজ নাই।
এনেও খাই ভাল লাগে, মানে মেয়নিছটো মানে অলপ চিনি চিলি মানে অলপ চিনি চিলি টাইপ লাগে ন।
অ।
নাই।
এতিয়া হেৰি কি বোলো চিজ দিব পাৰিনে নোৱাৰি।
পাৰিবা পাৰিবা চিজ দিব।
অ অ আৰু আৰু হেৰিটো কেনে বনাই এই ফুচকাৰে যে বনাই সেইটো। কেনেকে বনাই।
ফুচকাটো মানে তাৰপিছতো ফুচকাটো তুমি ভাজি লা ফুলি গ'ল ফুচকাত তাৰ ভিতৰত তুমি আলু পিটিকা ভৰালা আলু পিটিকাটো ভৰাৰ পিছত তাৰ ওপৰতে তুমি ভুজিয়া দি দিলা ভুজিয়া দিয়া তাৰ ওপৰত ভুজিয়া ভুজিয়া যে থাকে ভুজিয়া
অ'
ভুজিয়া দিলা তাৰ ওপৰতে তুমি ক্ৰীম ঢালি দিলা নহ'লে মেওনিছ ঢালি দি। এতিয়া নহলে আজি। তুমি দৈ দৈ যে পাই দৈটো ঢালি দিলা তোমাক তেনেকে খাওঁ পাৰিলে পাৰা আৰু।
অ আৰু আৰু কিবা এটা কলাজ আছে। থকাতো আৰু কি আছিলে এইটো।
হম।
এ চিপ চাট হ'ল ফুচকা চাট হ'ল আৰু। আৰু এটা আছিলে।
অহ আলু ভূজিয়া চাট অ আৰু বুতৰ বুত।
অ অ বুটৰ চাট টো কেনেকে বনাই।
অ বুটৰ চাটটো মানে তুমি ভাজি ল'লা ভাজি লৈ কিনে তুমি তাত তাতে পিয়াজ। পিয়াজ চিয়াজ কাটি দিলা।
অহ।
বুলি ভাবা চিপছ দিব মন যায় চিপছো দি দিলা কেইটামান সেনেকে।
অ মানে আৰু নিজৰ ইচ্ছাামতে। যেনেকে ভাল লাগে খাই। অ আৰু হেৰি। কি বুলি কয় এনে চাট খাবলৈ গ'লে কোনটো মানে যদি দোকানত যাওঁ এতিয়া মোৰ যদি। ফুচকা দৰে চাটটো যে খাওঁ তাতে কিবা দৈও দিয়ে দেখোন।
অ অ তুমি চাবা পানী। উম চাট চাট যোনটো দোকানত চাট বুলি লিখা থাকিব। তাতে তুমি দহি ফুচকাত পাবা তুমি।
দাহিটো হেৰি খাই কেনেকুৱা লাগে নো মই মানে খাই পোৱা নাই সেইটো।
সেইটো ভালে লাগে বোলে চবকে মইও খাই পোৱা নাই।
অ মই নৰ্মেলি আলু ভুজ। জীয়াই দিয়া চাটটোহে খাই পাইছোঁ।
অ সেইটো কেনেকুৱা লাগিছে তোমাৰ।
সেইটোও খায়ে পায় ভাল ঠিকে লাগিছে।
অ অ তাকে।
কি বুলি কয় আৰু চাট হা।
চিপছ চাট খাই পাইছা চিপছ চাট।
চিপ চাট টো খাই কেনে পোৱা নাই আৰু এটা কিবা মিমি দিও চাট বনাই পুৰা ৰঙা হৈ থাকে সেইটো খাই। খাব মন যায়। অ এদিন হেৰি হেৰি কলেজ। খুলে হেৰি কৰিম দিয়া তাতে বনাই খাম দিয়া। অহ খাই পোৱা নাই নহ খাই পোৱা নাই। তাতে হেৰি দিয়ে নেকি ৰেড চিলি পাউদাৰো দিয়ে নেকি।
অ' ৰেড চিলি পাউদাৰ দিব সময় চিলি পাউদাৰ দিবা। পিয়য়াজ কাটি দিবা সৰু সৰু এ মজা লাগিব বনাই খাম দিয়া।
অ' হুইয়া বনাই খাব খোৱাদ তো ভালেই মই।
কি
এনে কি কি লাগিব।
এনে চিপছ লাগিব। চিপছ পেকেট লাগিব। তাৰ পৰা বুট কেতামান লাগিব আৰু চিপ পেকেট তা পিছতে শ্বিফিং বক্সত আৰু জলকীয়া কাটি কাটি লয়। জ্বলা নিমখ অকন নিমখ নালাগে নিমখ নালাগে চিপচতে থাকে নহ নিমখ। ত অ নিমখ নালাগে। তুমি যদি পাৰা মেওঁনিছ আনিবা নহলে ক্ৰীম লৈ আহিব পাৰা। তেতিয়লে আৰু টেষ্ট টেষ্ট আহে মানে।
অহ এতিয়া হেৰি। কি বুলি কয় এতিয়া ধৰক মেওঁনিজ নাই ঘৰত। মেওনিযোৰ নাই চিযোৰ নাই একো নাই মানে।
অ' অ' তেতিয়া একো নাই তুমি সেনেকে খা সেনেকেও খাই ভাল লাগে চব চিপচবোৰ মিক্স কৰি পিয়াজে দি। তাতে মিমি ধাল বিলা সেনেকও ভাল লাগে সেনেকেও খাব পাৰি।
অ' সেনেকে পাৰি ন অ'।
উম, উম।
টমেট অ অ টমেট' চচ দি কিনে মই আলু চাটটো খাই পাইছো। আলুৰ চাদটো গুড়া কৰি কেনে হেৰি চাট মছলা দিব লাগে।
অ' অ' আৰু ফোচকা খাইছা ন।
অ ফুচকাটো ৰ্ডেলি খাও। সেইটোনো ফুচকাটো বাৰু সদাই এক্সপ্ৰিয়েন্স। আলু ভৰাই দিয়ে টেঙা ভৰাই দিয়ে।
অ' সেনেকে আম টো বনাইছে আৰু মানে কি ছিবচাটো মই নিজৰ ঘৰতে নিজে বনাই খাওঁ জানা।
উ নিজে বনাই খোৱা নি।
অ' নিজে বনাই খাও। খালি বস্তু বোৰ লাগে আৰু। চিপ চিপ পেকেট লাগিব চিপ পেকেট জলা জলা চিপ লবা। একদম তেৰে মেৰে
অ' লেচৰ হেৰি ব্লু কালাৰ ফ্লেভাৰটো হেৰি বাকী কেইটা ফ্লেভাৰ জলা নাই।
অ' বাকী কেইটা নাই অ' সেইবোৰ লেচেদিও বনাব পাৰে সেনেকে।
লেছে দিঅ ন। তাৰপিছত আৰু আৰু কিবা হেই সেই নতুন নতুন কোৰিয়ান কোৰিয়ান হেৰি আহিছে চিপছ আহিছে ত মাৰ্কেটত। উ
হয়, নেকি কি নাম।
বজাৰত হেৰি কি বুলি কয় এ আহিছে কিবা এ না টো কিবা হেৰি এই বোৰে তাতে কৰিয়ানত লিখা থাকে অ'
অ' আচ্ছা, আচ্ছা, অ' সেইবোৰ সেইবোৰো সেইবোৰো তেতিয়া চাত বনালে ভালে লাগিব খাই। সেইকাৰণে কোৰিয়ান বস্তু বোৰতো মানে কোৰিয়ান বস্তু বোৰতো অলপ বহুত পালচি হয় ন।
অ সেইটো কিন্তু বহুত জ্বলা হয় মই মানে এদিন খালো চিপ এক পেকেট কিনি কেনে চিপ পেকেট ভাপৰে মই পানী মোৰ হাতত পানী নাছিলে মই পানী কিনি খাব লগা হৈ হৈছে ইমান জলা আছে উ সেইকাৰণে ভাবিছো এই কৰিয়ান চিপছবোৰ এই চাদ বনাব কাৰণে ভাল হ'ব
অ' অ' সেইবোৰ ভাল লাগিব ন। চেয়া তুমি কৰিয়ান মেগী বোৰো জ্বলা জ্বলা ৰামনে কিমান জ্বলা ত' চিপবোৰতো আৰু জ্বলা হ'ব।
সেইটোয়েতো ৰা ৰামিয়ানৰ হেৰি কি বুলি তাতে দুটা থাকে ন তেল আৰু এটা চিজেন থাকে।
অ' অ' তেলতো কি দাদা। বহুত জ্বলা মোৰ হাতে চাতে এদম জ্বলি যায়। আৰু মই সেইটো জানা সেইটো খোৱাত জানা মই সেইটো ৰান্নাটো খাইছো টানটো মোৰ এনোকা জ্বলিছে
মোৰ ধোৱা ওলাইছে মুখ চুখ জ্বলি যায় মোৰ ইমান জ্বলা দে মানে উ মা কেনেকে খায়ৰে মানুহ বিলাকে
কিন্তু মোৰ খাই ভাল লাগে কিন্তু অলপমান কষ্টও পাও কিন্তু মই খাই ভাল পাওঁ
ময়ও খাই গলো যিমান জ্বলা নহলেো মই খাই কিনে ভাল পাওঁ
অ ভাল লাগিছে মানে ক আহ জ্বলা হলে কিবা বস্তুবোৰ টেষ্ট আহে ন
অ এতিয়া যদি জ্বলা নহয় এতিয়া চাটটে যদি ন প্লেইন চাট দিয়ে তোমাক ভাল পাবা নেকি জ্বলা নহ'লে কোৱাচোন অ মোৰ জ্বলাটো মানে কি টেষ্ট আনেে এই যে মানুহে এতিয়া ৰঙা কৰি কেনে খায় মোৰ তেতিয়া আমাৰো খাব মন যায় এতিয়া বগা বস্তু এটা যদি খাই ৰঙা হোৱা নাই একো নৰ্মেল সেইটো সেইটো এতিয়া হেৰি কি বুলি সৰু বাচ্ছাৰ কাৰণে এইটো বুলি ভাবো আৰু
হেৰি কি বুলি কই হা
মানে ভাল লাগে আৰু সেনেকে স্পাইচি স্পাইচি সেনেকে স্পাইচি চিপচত চাত খাইও মজা লাগিব খাই
অ মোৰ লগৰ এজনী আছে তাই কিন্তু বেলেগ জ্বলা খাই উ মা মই তাই তাই মই হেৰি বিট কৰিবই নোৱাৰো মই ক'লো দেচোন চাও কিমান জ্বলা খাব পাৰো আমি, মায়ে ক তাই এনেকুৱা লেভেলত জ্বলা খাইছে ন মই নোৱাৰিলো মই তলতে হাৰি থাকিলো।
অ', অ', কি খাইছিলা তোমালোকে?।
হা
কি খাইছিলা তোমালোকে?।
আমি হেৰি এ কোৰিয়ানৰ হেৰি কোৰিয়ান চিপছটোৱ খাইছিলোঁ। ব জ্বলা একদ-একদম হাই লেভেলত জ্বলা আছিলে সেইটো। তাই হেৰি কি বুলি কয় তাই-তাইয়ো মানে কিয় গোটেই ফিনিছ মানে গোটেই খতম কৰিছে তেতিয়া তাই জ্বলা লাগিছে অলপমান। তাই কৈছে কি বেছি জ্বলা নহয়। মই মই দুই পিচ মান খাইছো মোৰ মুখ-চুখ পুৰি গৈছে।
অ', কিন্তু সেইবোৰ চিপছবোৰ মজাও লাগে খাই ন। আ তুমি চাবা চোন হেইবোৰ চিপচ, অ', আচ্ছা। মানে খাইছা আৰু।
অ', কিন্তু এৰা নাই মই খায়েই দিছো, যে নহয় মই খামেই।
এ, চি জলা চলা চিপছ আনি কিনে পিয়াজ চিয়াজ কাটি কিনে গুৰা কৰি কিনি মিমি ছিঙি ঢাৰি কিনে খাবাচোন কি মজা লাগে চাত বনাই।
অ', অ', মই এ এনে হেৰি মিমি আনি থোৱাই আছে ঘৰত এক পেকেট, এতিয়া হেৰি কি বুলি কয়
চিপচ এক পেকেট লৈ লোৱা একো নাই তাত চিপচ পেকেট এটা কিনি লোৱা।
থাকে ভাবিছো, হেৰি জ্বলা চিপচ এপকেট কিনি আনি কেনে খাৱে নেকি।
চিপচটোক অলপ মানে ভাঙি লবা। সৰু-সৰুকে, তাতে তুমি দি দিবা আৰু যদি ৰেড চিলি পাউদাৰ আছে ৰেডচিলি পাউডাৰ ঢালি দিবা।
অ'।
মজা লাগে।
আমাৰ আকৌ মায়ে কয় নহয়, এইবিলাক মচলা সোপা খাইছ তোৰ পেট বেয়া কৰিব।
অ', অ', সেইটো হয়। মইতো লুকাই লুকাই খাওঁ।
কিন্তু মচলা হেৰি পেটো বেয়া কৰে, সেইটো সঁচা কথা কিন্তু। কিন্তু, উম, সেইটয়ে এই এতিয়া কি কৰো আমাৰ মুখৰ জুতিটো যিহে।
আমাৰ মুখৰ জুতিটো। আমাৰ মুখৰ সোৱাদটো মানে যিটো লেভেলত আছে কোনো মানে, লগ এ নাপায় সিটো লেবেল। অ'। দিয়া বাৰু আজি কেনে হ'ব ন'।
ঠিক আছে দিয়া, হা দিয়া।